হেল্ল 'অ।
অ' ভালে আছে নে?
অঁ ভালেই।
অ' ভাত খালে?
ভাত, খোৱা হ'ল বাৰু এয়া, খাই কৰি শুৱা নাই আৰু এনেই বিছনাতে, মোবাইলটো চাই আছিলোঁ। খালে?
অ' আমিও এই সন্ধিয়াতে খালো আজি ৰ''ব, হা, এই গা- চা ভাল নহয় যে সোনকালে খালে কি বনালে আজি?
আজি, এই দালি ভাজি তাৰপৰা, আপোনাৰ, মানে নিৰামিষ আৰু।
অ' নিৰামিষ খালে।
এইবিলাক হেৰি নাই মাছ মাংস নাই বাৰু গৰমৰ কাৰণে মাছ মাংস খোৱা নাই বাৰু।
অ' অ'
তেনেকে বনালো।
ভালেই ভালেই দিয়া। আমাৰো সন্ধিয়াতে ৰুটি আৰু এই মটৰ নিচিনা বনালে। সন্ধিয়াতে খালো। গা বোৰ বেয়া যে খাবলৈ একদমেই মন নাই।
সেইটোৱে সোনকালে খালে, সোনকালে খালে ন।
খালো। আৰু ইমান গৰম এইকেইদিন আজিহে অকমান, বতৰটো কালি আজি অকন ঠাণ্ডা কৰিছে। এনেই যে ইমান গৰম।
আজি মানে ইমান, ইমান ৰদ দিয়া নাইতো সেইটো কাৰণে বাৰু হেৰি নাই বাৰু।
অ' গৰম বন্ধ বুলি ক'তো, মানে ফুৰিব যাম বুলি কৈও মানে বেমাৰতে পৰি আছোঁ। ওলোৱাই নাই জানেনে?
সেইটোৱেই, এইটোৱে মানে যোৱা হোৱা নাই মানে। গৰমৰ কাৰণে হেৰি কাৰণে ন, বেমাৰো তাতে আৰু, সেইটো কাৰণে যোৱা নাই, আমাৰো মানে যাম বুলি, আমাৰ যাওঁ বুলি ভাবিছিলোঁ। এই ওঠৰ উঠৰ ঊনৈশতে।
অ'
কিন্তু, এতিয়া হেৰি হোৱা নাই বাৰু এনে যোৱাত যাম বাৰু। ওঠৰ ঊনৈছ তাৰিখে যাওঁ বুলি ভাবিছোঁ।
অ' পাছলেহে যোৱা হব আমাৰো এই তেনেকুৱাই পাছলেহে যোৱা হ'ব। সময় সুবিধাও লাগিব নহয়, পইচা পাতিৰো কথা আছে।
তাৰ পিছতে সেইটোৱেইো পইচা আজিকালি আৰু ফুৰিব গলেতো লাগেই পইচাৰ। কেইটামান পইচা নহয় গৈ দেখোন। সেইটোৱেই একো কৰিবলৈ নহয়গৈ। পইচাৰ মানে ভাল খিনি লৈ যাব লাগে। ে ওঠ ঊনৈনেক শ্ব যাম বুলি ভাবিছিলোঁ যোৱা নাই। কিন্তু এই ওঠৰ ঊনৈছত যাম আৰু। বেছি নহয় মানে ছয় জন মান মানুহ যাম আৰু।
অ' অ'
তেনেকৈ পেলাই যাম বুলি ভাবিছিলোঁ।
ভালেই, ভালেই গ অলপ ঠাণ্ডাও পাব।
অ তেতিয়ালৈ
অ তাত গ'লে হোম ষ্টে লৈ ল'ব নিজে যে খানা চানা বনাব পাৰি। তেনেকুৱা জেগা লব।
সৰু মানে হেৰি ভিতৰতে বনাব পাৰে।
অ অ হোম ষ্টে বিলাক লবহুত হোটেল লোৱাতকে হোম ষ্টে ললে বেছি ভাল। মানে হোটেলত আপোনাৰ খৰচাতটো ধৰ খোৱা বোৱা অলপ বেছি পৰি যায়। হোম ষ্টে টো ললে ধৰ নিজে বনালে আৰু নিজৰ গাড়ী লৈ গ'লেতো আৰু ভাল তমান চাউল, তাউল যদি লগত লৈ যায়।
সেইটোৱেই
উ
এইটো ধৰক এই মানে হেৰি এটা লৈ যাব লাগে সৰু চিলিণ্ডাৰ এটা লৈ যাব লাগে।
অ চিলিণ্ডাৰ নি নিলে নাই তাতে চব থাকে খালি আপুনি খোৱা যোগাৰ। এইখিনিলৈ যাব লাগে চব থাকে আপুনি খালি খোৱা জো- যোগাৰটো লৈ যাব লাগে ধৰক। এতিয়া তাত বোলে নহ শ্বিলঙত শুনিছো। দুটা দিম বোলে এশ টকা অমলেট হ আপুনি এশ টকাৰ তলত অমলেট নাপায়ে বোলে শুনিছো হে দেই কিমান সঁচা কিমান মিছা নাজানো। এতিয়া কথা এটা কৈছো আপুনি যদি ঘৰতে যদি দিম বা দিম নালাগে। সেই বাৰু আলু পিতিকা ভাতেই খালে বাৰু কিমান খৰচা কমি যাব হয়। ন
ন আমি ভাবিছোঁ আমি মানে ভাবিছিলোঁ আমাৰ ধৰক নিজৰ পাৰ্চনেলি এনেকৈ গাড়ী লৈ যাম। তটো আমি ভাবিছো। এনেকে ধৰক এই মানে ডিম, এক প্লেট ধৰক লৈ গ'লো তাত মানে মাছ, আৰু মাংস চাংসবিলাকে এইবিলাক ধৰক হেৰি হ'ব যে-
অ অ অলপ বেলেগ ধৰণৰ যে তাত
তাত হেৰি হয় সেইটোয়ে আকৌ আমাৰ মানে ল'ৰা দুটাও যাব সৰু সৰু মোৰ ল'ৰা যাব আৰু এনেকৈ ল'ৰা এটা আমাৰ লগৰ ল'ৰাজন ল'ৰা এটাও যাব। তাৰপৰা ধৰক মাংস, চাংস অকণ খাওঁ বুলি ক'লেও তেনেকৈ খুৱাবলৈ অকণ অসুবিধা হ'বাৰে বোলো প্ৰথম দিনাখননেতো মাংসটো আমি ইয়াৰ পৰাই লৈ কৰি এনেকে- আধা ভজা কৰি লৈ গ'লেও তাতো ৰাতি ধৰক গৈ পেলাই বনাই দিব পৰা যায়।
অ নাই নাই তেনেকুৱাই কৰিব আপোনোকে হোমষ্টে লব ভাল পাব
উম তে তেনেকে হলে মানে নিজৰ খানাটো মানে আমি একো উম তাতে বাচন বৰ্তন
থাকে চব থাকে এভেইলেবল। আপুনি যোন জেগাতে যায় হোম ষ্টে বুলি চাব গোটেই বাচন বৰ্তন চব থাকে খালি নিজে বনাইহে খাব লাগে। তেনেকুৱা হলে যে বহুত পইচা ৰেহাই হয়।
অ সেইটো হলে ভাল হয় তেনেকুৱা হলে ভাল। মানে ধৰক এতিয়া ধৰক হোটেলত আজিকালি হোটেলত মাংস চাংস খাবলৈ গ'লেতো। প্লেটত বহুত দাম লয় তেনেকে। আৰু ডিমৌ যদি আমলেটত এশ টকা হয় কেনেকা ভাবকচোন য'ত টকা সিজোৱাটোত বাৰু বিশ টকা পোন্ধৰ টকা বাৰু বেলেগ কথা। কিন্তু কি আমলেট এটাত এশ টকা হ'লেও বাৰু বা ধেমালি নেকি। এতিয়া আৰু বাহিৰত গৈ ইমান তেনেকে নোৱাই দিয়কচোন।
বান্ধো যে হে আ আ ঠগেও। বা এই অসমৰ পৰা গৈছে বুলি ঠগে আৰু তাত কাজিয়া কোনে কৰিব।
সেইটোৱে আহ্ সেইটোৱে সেইটোৱে আৰু মানে কি হয় আমি ধৰক ইয়াৰ পৰা যাম ই আহ্। সিহঁতে ভাবিব এক টোন একো বস্তু নানিলে যিমান দাম হ'লেও খাবই লাগিব।
অঁ অ অ অ।
সেই তেনেকুৱা এটা হয় যিমান দাম হ'লেও খাবই লাগিব সেইটো কাৰণে খাবই বুলি ভাবি মানে সেই এটা দাম কৈ দিয়ে মানে তেনেকুৱা ধৰণক
সেইটোৱে সেইটোৱে আহা আৰু কি জানে মানুহে কিছুমান ভুল কৰে। ফুৰিব গলে বেছি খোৱা-বোৱাটো বেছি মানে হেভি খাব নালাগে মোৰ মতেহে। মানে কিয় আ হা হা মাছ-মাংস এ এ ডগৰীয়াই খালে। আহি পেলাই বেমাৰত পৰাতকে লাইট ফুডে খাও হয়নে, কম চে কম পইচা খিনি ফুৰা
সেইটোৱে আমি কিন্তু তেনেক সেয়াই কৰোঁ আমি মানে ইমান বেছি মানে ক'ৰবালৈ গ'লে মানে ইমান বেছি খোৱাটো নহয় কিয় নহয় মানে ই ই ই আ আমি যদি বেছি খাই দিওঁ কাৰণ কিয় মানে পেটৰ অসুখ হ'ব কিবা হ'ব আৰু জেগা চোৱা অশান্তি হয় এইবিলাক পেটৰ
উহ খালি উ উ উ।
অশান্তি হৈ যায় মানে যদি জা মানে বেলেগত গৈ আৰু ধৰকচোন এইবিলাক পেটৰ অসুখ-চখুস হ'লে ক'ত লেট্ৰিন বিচাৰি ফুৰিব। বাৰে বাৰে কিবা বিচাৰি ফুৰিব তেনেকুৱা ধৰণৰ হয় সেইকাৰণে মানে নিজে সাৱধান খালে চিন্তা নাই আৰু মানে
অ এইটোৱে এইটোৱে আহ্ আমিও জানে এনেকে মানে চেন্নাইত-টেন্নাইত গৈছো যদিও চব নিজে বনাই বনাই খাইছো ইহ। ত মানে খোৱাত বেছি যোৱা নাই আমাৰ। টু ফুুৰোতে-চুৰোতে বাৰু যাব সেইখিনি ফুৰিব লাগিবয়ে ন ফুৰিব গৈছো যেতিয়া
সেইটোৱে সেইটোৱে মানে কি হয় আৰু আৰম্ভ কৰিছে। আৰু হোটেলৰ এইবিলাক খানাবিলাক ইমান ভালো নহয়তো সেইবিলাক মানে যেতিয়া এয়া তেলতে বনাই থাকে বে বনাই থাকে সেইটো কাৰণে আৰু আমাৰ নিচিনা এতিয়া জানো নহয় এদিনতে বেমাৰ হৈ যাব এদিন-দুদিন
বেমাৰ আহ্ মই এদিনৰ ওপৰত যে খাব নোৱাৰো হোটেলৰ বস্তু জানেনে। এদিনৰ ওপৰত মানে নহয় দুই তিনদিন যদি থাকা হয় মোৰ মানে অশান্তি লাগি যায়।
সেইটোৱেইটো। মানে সেয়া বেছি হেৰি খাব নোৱাৰি সেইবিলাক হোটেলৰ খানা এইবিলাক খাই দিলে মানে কি হয় বেছি মানে অসুখ হৈ যায়। পেটৰ অসুখ হৈ যায়। সেইটো কাৰণে মানে বেছি সেইবিলাক তেনেকে বাহিৰৰ খানা নোখোৱাই ভাল। আমি যে আমি লৈ গলে তেনেকে
অ আৰু তাতে পোৱালি-ছোৱালী যোৱাৰ কথা ন।
সেইটোৱে
বেমাৰত পৰক ইমান দিগদাৰ
সেইটোৱে আৰু মানে গৰম যিহেতুকে গৰমত ইমান মানে বেছি মানে সেবিলাক নোখোৱাই ভাল মানে সাৱধানে নিজে সাৱধানে খালে নিজৰ কাৰণেই ভাল নিজৰ কাৰণেই ভাল হয় কাৰণ চব বস্তু মানে তেনেকে খাই মেলি ঘৰত খোৱাটো বেলেগ কথা কিন্তু বাহিৰত ফুৰিব গ'লে মানুহৰ অকণমান মানে সাৱধানেই খাব লাগে
অলপ খাব লাগে আৰু মানে কি হয় আমাৰ বতৰ আৰু তাৰ বতৰটো বেলেগ ন ঘপককে বেমাৰ হোৱা চান্সটো বেছি থাকে
সেইটোৱেই সেইটোৱেই চব মানে বেলেগ হৈ যায় যে সেইটো কাৰণে হেৰি হৈ যায় আৰু বাক বাকী এনেই শুৱাটো দেৰিয়ে হয় চাগৈ
এ দেৰিয়ে হয় বহুত দেৰি হয় আমাৰ কিয় এইৰি যে এনেই কেইদিনৰ পৰগে আপোনালোকৰ
আমাৰ এই তিনি চাৰিদিনৰ কাৰণে হ'ব চাগৈ বেছি ইমান বেছিদিন নহয় বাৰু
অ অ
তেনেকৈ তিনি চাৰিদিনমানেই হ'ব চাগৈ তাত তাতকৈ ওপৰত মানে ইমান বেছি নহয় আৰু কাৰণ আকৌ মানে এইফালে ডিউটি থাকে যে আকৌ কামৰ ক্ষতি কৰিবও নোৱাৰে বেছি দিন সেইটোৱেটো অসুবিধা সেইটোৱেই এতিয়া আকৌ ডিউটি বেছি দিন ক্ষতি কৰিবও তেনেকে লয় ছুটি ল'বও নিদিয়ে সেইটোকাৰ সেইটোকাৰণে মানে অসুবিধা হ'ব মানে সেই যেনে তেনে তেনেকে ধৰক চাৰি দিন মানৰ কাৰণে হব হ'ব আৰু এনেই বহুত বেছিদিন নহয়
অ অ এনেই আগতে ধৰ ন সৰু থাকোতে আমি এই ক'ত মামা ঘৰ বন্ধ হলেই মামা ঘৰ এতিয়া যে সেইবিলাক পৰিৱেশেই নাই আজিকালি
টো বন্ধ হ'লে মামা ঘৰ বন্ধ হ'লে মানে ক'ত আৰু ফুৰোঁ গৰম বন্ধ হ'লে ক'ত ফুৰো ক'ত ফুৰো তেনেকুৱা লাগে সবৰে মামাকৰ ঘৰলৈকে প্ৰায় আৰু
অ
এতিয়াহে ধৰক বেলেগ বেলেগ জেগালে ফুৰিবলৈ যায় এটা জেগাতেনো এতিয়া আজিকালি ল'ৰা- ছোৱালীয়ে ক'ব এটা জেগালৈকেনো বাৰে বাৰে গৈয়ে থাকিমনে
কি আৰু বেয়াও পায় মানুহৰ ঘৰত যাবলে জানে আজিকালি আগৰ নিচিনা নহয় ন বেয়া পাই অ
আগৰ মানে কি হয় বন্ধ পালে আৰু মামা ঘৰ আৰু
মামা ঘৰ সেই পৰি মানে হেৰিটোৱে বেলেগ আছিলে হয়নে নাই এতিয়া যে দিনবোৰ ইমান সলনি হৈ যায়
সঁচাকে এতিয়া বেলেগ হল আৰু এতিয়া মানে বহুত বেলেগ আৰু
অ আৰু আজিকালি মানে কি হয় মানুহ মানুহ ঘৰলে যাবলে বেয়া পোৱা হয়
বেয়া পাই, আজিকালি ল'ৰা ছোৱালী আকৌ গলেও কথা নাপাতে নহয়। আজিকালি গ'লেও কথা নাপাতে নহয় মোবাইলহে আৰু লগ হ'ল। ম আৰু মোবাইল।
মাতা নাই যে কিয় মাতা নাই মাতথা আকৌ এনেকে ক'ব লাগে।
সেইটোয়ে আৰু মানে মোবাইলহে লগ সিহঁতৰ। বেলেগ লগ বন্ধু নাই আৰু। আমাৰ মানে আগৰ ধৰক লগ পাই হেৰি পায় চব পাও যে সেইটো কাৰণে ভাল লাগে এতিয়া আৰু। আজিকালি ল'ৰা ছোৱালীয়ে আৰু মানে কি আৰু মোবাইলটোৱে লগ হ'ল আৰু।
হয় আৰু আজিকালি আলহী আহিছে বুলি কলে নহয় খৰচা পাতিৰো কথা থাকে দিয়কচোন। নহয়নে। আমি যেনেকে ধৰক ভাবো সিহঁতৰতো তেনেকে ভাবে, আগতে মাহ দুমাহ থাকে। থাকিলেও একো নাই, আজিকালি। আলহী দুই - তিনিদিনৰওৰত ৰখাব নোৱাৰি।
নোৱাৰি নোৱাৰি। সেইটোৱেই, চবফালে বিপদ আজিকালি। হ হ
সচাকৈ কেনেুৱা দিমবোৰ নহ।
সঁচাকৈ।
অ' এনে কি এতিয়া হৈ গ'ল ন চব ভাত চাত খোৱা চোৱা হৈ গ'ল।
হৈ গল হৈ গ'ল ধুই কৰি লৈ এনেকৈ মানে এই বহী বিচনাখনত। পৰি মানে মোবাইলটোকে চাই আছিলোঁ আৰু তেনেকুৱাতে ফোন কৰিলা। পিছে মইহে হেৰি কৰিব পৰা নাই কিয় যোৱাই নাই দেখোন কিয় বা হোৱা নাই।
অ' অ' চাবচোন বাৰু কি হয় ন? এবাৰ হেৰি কৰি অ'
চাই লওঁ চাই, গলে গ'লে বাৰু মই ফোন কৰিম ন।
অ' অ' ঠিক আছে দিয়ক মই ৰখিম বাৰু দিয়ক, অ অ ঠিক আছে অ অ'